আ হ
হেল্ল হেল্ল'
শুনিছা নাই বাৰু?
অ শুনি আছো। আপুনি শুনিছে নহয়।
শুনিছো শুনিছো বাকী খবৰ খাতি কেনে
উ মোৰ ভালেই বাৰু আপোনাক কওঁকচোন।
ভাল -ভাল এতিয়া কি?
মই এয়া চাহ -তাহ খাই আজৰি হৈছো। আপুনি?
অঁ মইো এয়া এনেই বহি আছো এতিয়া কামৰ পৰা আহি পাইছোহি।
হয়।
উম তাকে হেৰি তোমালৈ মই ফোন এটা কৰিম বুলি ভাবিয়ে আছিলো মানে। আমাৰ লগৰ খিনি যে আছিলো আমি মানে কি হ'ল সকলোৱে মি এটা প্ৰীতিভোজ, খা প্ৰীতি ভোজ, খাওঁ বুলি ভাবিছিলো তাকে এ তুমি তোমাকো লগ ধৰিম বুলি ভাবিছিলো তুমি যাব পাৰিবা নাই বাৰু।
উম পাৰিম বাৰু কওকচোন অ পাৰিম অ
অ তাকে বোলো আমি পিকনিকটো হেৰি আমাৰ ঘৰৰ ওচৰ নদীখন যে সেই নদীখনৰ ওচৰতে খাম বুলি ভাবিছো কেনে হ'ব। বাৰু
হয় হয় বহুত ভাল হ'ব।
অ তাকে বোলো আপোনাকো লগ ধৰো। অ তাকে প্ৰীতি বস্তু খাওঁ অ আহ আৰু এটা এটা কথা ক আৰু এটা কথা ক হেৰি আমি যে প্ৰীতিভোস্তু, যে খাম। বস্তু খোৱাৰ পাছত কিন্তু আমাৰ তাত আৰু এটা কাম আছে আকৌ।
হয় কওঁকচোন?
অ আপোনাৰ আমি এ এটা কাম মানে আমাৰ লগৰ খিনি মিলি এটা এটা কাম হাতত ল'ম বুলি ভাবিছো কামটো মানে এনে ধৰণৰ কি হয়। এ এতিয়া আপুনি চাবলৈ গ'লে। প্ৰীতিভোজ যে খাই নদীৰ কাষত ত' প্ৰীতিভোজ। খাবই সেইটো মানে সেইটো সৰু কথা খাই পেলাই মানুহক সকলে যি পেলনীয়া বস্তু জাবৰ -জোথৰ হওক পলিথিন, হওক প্লাষ্টিক, হওক আহ আপোনাৰ অলাগটীয়াল বস্তুসমূহ কি কৰে এ মানুহখিনিয়ে নদীত, হওক- নতুবা সেই প্ৰীথিভোজ খোৱা স্থলীতে পেলাই দিয়ে মানে।
হয়।
অ তাকে আমি সেই সমূহ মানে অলপ চাফা কৰিম বুলি আমি এটা তেনেকৈ সিদ্ধান্ত লৈছোঁ মানে। কেনে হ'ব বাৰু সিদ্ধান্তটো
সেইটো বহুত ভাল চিন্তা কৰিছে কাৰণ তাৰ ফলতে বিশেষকৈ পানী, বিলাক প্ৰদূষণ, হয়।
হয় হয়।
হয়।
উম উম। অ সেই কথাটোকে ভাবি বোলো আমিও এনেদৰে এটা কাম হাতত লও বুলি ভাবিছোঁ। তাকে তোমাকো জনাইছো আৰু। আহ কেনে হ'ব তুমিও ক'লা যেতিয়া এতিয়া ভাল হ'ব বুলি তেতিয়া ভালেই হ'ল। অ তুমিও লগত গ'লে ভালেই। বাৰু আচলতে কি জা জানা নাই বাৰু।
হয় কওকচোন।
হেল্ল' অ আমাৰ। যে আমি এতিয়া আমি এতিয়া প্ৰীতিভোজতু খাওঁ কিন্তু প্ৰীতিভোস্তু খোৱাৰ পিছত আমি অলাগতিয়াল যি। পদাৰ্থ প্লাষ্টিক হক সেইসমূহ আমি নদীত পেলাই দিব নালাগে আচলতে।
হয় সেইটো বাও নালাগে।
অ তাৰ ফলত আমাৰ যি পানী ন পানী সমূহ সেইসমূহ। মানে বহুত অনিষ্ট হোৱা অনিষ্ট হোৱা দেখা যায় এক প্ৰকাৰে কবলৈ গ'লে।
হয় আৰু যিহেতু হয় কওকচোন।
অ তাৰ ফলত কি হয় নদীৰ পানী খিনি যেতিয়া অপৰিষ্কাৰ হয় তেতিয়া। আচলতে আমি অ। আমি ওচৰে পাজৰে নাথাকো ওচৰে পাজৰে নাথাকো কাৰণে। আমি ইমান কথা ভাবিব নোৱাৰো কিন্তু। কি হয় সেই নদীসমূহৰ যি দাঁতি কাষৰীয়া অঞ্চল। সেই অঞ্চলসমূহৰ মানুহে হে গম। পাই যে এই নদীখনৰ পৰা মানে কি অপকাৰ হৈ আছে মানে এতিয়া আপুনি। চাবলৈ গ'লে অ নদীত তিল খনত প্লাষ্টিক পেলাব তাৰ পিছত জাবৰ যোথৰ। থৈ পেলাব তেতিয়া কি হ'ব নদীৰ। যি এ মানে নদীত থকা যি জীৱ যেনে মাছ হওক কাছ হওক। এইসমূহ মানে মৃত্যু মুুখত পৰিব পাৰে। বুজিছে অ আৰু এক প্ৰকাৰে। যি নদী কাষৰীয়া অঞ্চলৰ লোকসকল তেওঁলোকে মানে মাছ মৰা কাৰ্যটোক। কৰিয়েই তেওঁলোকৰ জীৱন নিৰ্বাহ নিৰ্বাহ কৰি থাকে আৰু যেতিয়া সেই। জীৱন নিৰ্বাহ কৰা উৎসৱটোৱে যেতিয়া নাইকিয়া হৈ যাব তেতিয়া তেওঁলোক চলিব কেনেকৈ আচলতে। সেই কথাটো আচল কথা আছে সেই নদী কাষৰীয়া অঞ্চলটোৰ মানুহখিনিৰ কাৰণে। আৰু সেই। নদীখনৰ যেতিয়া পানী খিনি লেতেৰা হব তেতিয়া নদীখন মানৰ পানী খিনিৰ মানে। এ য'ত মানে। এ দাঁতি কাষৰীয়া লোকসকলৰ বহুত ধৰণৰ বেমাৰ আজাৰো হ'ব পাৰে যেনে। আপোনাৰ জ্বৰ হ'ব পাৰে কাহ হ'ব পাৰে ডায়েৰিয়া হ'ব পাৰে। হয় নহয় বাৰু সেইবাবে সেই অ।
আচলতে মহে বিশেষকৈ সেই লেতেৰা প্ৰদূষিত পানীত। এইবিলাক উম কণী পাৰে আৰু আম আজিকালি প্ৰায়ে শুনিবলৈ গৈছে যে। এই সেই বেমাৰ বিলাক বেছিকৈ বিয়পিছে।
হয় হয়।
হয় আৰু চাবলৈ গ'লে পানী প্ৰদূষণ অকল। এই প্লাষ্টিক বা তেনেকুৱা বস্তুবিলাক পেলাই। অকল পানী প্ৰদূষণ হৈছে বুলি নহয়। এতিয়া মানুহে ব্যৱহাৰ কৰা বিভিন্ন পানী এতিয়া। বি বিভিন্ন কামত মানুহে পানী ব্যৱহাৰ কৰে আৰু সেইখিনি কোনো। পৰিষ্কাৰ নকৰাকৈ সেইসমূহ উম ডাইৰেক্ নদীত দিয়াই দিয়ে বা বিভিন্ন কল কাৰখানা আদিৰ পৰা ওলোৱা পানী ডাইৰেক্ট নদীৰ লগত সংযোগ কৰি দিয়ে বা চহৰ নগৰৰ তেনেকুৱা পানী খিনি ডাইৰেক্ট নদীত পেলাই দিয়াৰ ফলত হয় হয় সেইখিনি ডাইৰেক নদীত পেলাই দিয়ে সেইটো কোনো ভাল কাম ন হোৱা নাই বুলি মই ভ
নাই নাই এইটো অ এইটো আপুনি বহুত মানে ভাল কথা কৈছে এইটো টো আচলতে আমাৰ য জনসাধাৰণ তেওঁলোকে সেই কথাটো বুজি পাব লাগে আৰু যে তাৰ ফলত কিমান ক্ষতি হৈছে তাৰ অ তাৰ ফলত কিমান খেতি কৰিছে সেই কথাটো মানে মন কৰিব লাগে কাৰণ তাৰ ফলত আমাৰ সেই পানী যেতিয়া খেতি বাতিলে যাব খেতি বাতি নষ্ট হব তাৰ পিছত জীৱ জন্তুৰ মৃত্যু হ'ব বুলি মই কৈছো আগতে আৰু মানে আমাৰ মানুহ সমূহৰ যি মানে এইটো কি বুলি কয় বেমাৰ আজাৰ হ'ব সেই বেমাৰ আজাৰ যেতিয়া হ'ব তেতিয়া বেমাৰ আজাৰ ভাল কৰিবৰ কাৰণে আৰ্থিক ভাৱটো সবল হব লাগিব আৰু সেই দাঁতি কাষৰীয়া অঞ্চলৰ মানুহসমূহ নদীৰ দাঁতি কাষৰীয়া অঞ্চলৰ মানুহসমূহ মানে ইমানকে এ আৰ্থিকভাৱে সবল নহয় আৰু সেই সবল নোহোৱা মানুহখিনিক যদি আপোনাৰ বেমাৰ যদি বেছি পাই তেতিয়া কি হ'ব আৰু তেওঁলোক মৃত্যু মুুখত পৰিব পাৰে সবাবে আমাৰ জনসাধাৰণে সেই কথাটো গুৰুত্ব দিয়া উচিত যে আমি সেই প্লাষ্টিক হওক ওলাগতিয়াল জাবৰ জোথৰ হয় সেই বস্তুসমূহ আচলতে আমি সেই নদীত পানীত পেলাব নালাগে আৰু আপুনি প্ৰথমে আপুনি কৈছিলে যে কি কল কাৰখানাৰ পৰা ওলোৱা ডাইৰেক্ট পানীটো অ নদী-নদীৰে গুচি যায় হয় এইটো আপুনি বহুত ভাল কথা কৈছে কিন্তু গম পাইছে নাই অ তাৰ ফলত আমাৰ কিমান অনিষ্ট হব আহ তাৰ ফলত আমাৰ কিমান অনিষ্ট হ'ব পাৰে সেই কথাটো আমাৰ জনসাধাৰণে অলপ ভাবি চাব লাগে
হয় আৰু এতিয়া চাবলৈ গলে মানুহে উম যেতিয়া সেই পানী অশো মানে প্ৰদূষিত পানী খিনি খেতি বাতি হৈ যায় তাৰ ফলত খেতি-বাতি নষ্ট হয় আৰু সেই যিখিনি পানী যায় তাত বিভিন্ন উম বীজাণুে এটাত বাস কৰে সেইসমূহ সেই সময়ত খেতি বাতি নষ্ট কৰে আৰু সেইখিনি বচাবৰ বাবে উম কৃষকসকলে তাত বিভিন্ন আহ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰে যাৰ ফলত আকৌ সেই পানীখিনিয়ে উম নদীলৈ গৈ মিহলি হয় আৰু এতিয়া বিভিন্ন অভয়াৰণ্য বা বিভিন্ন জীৱ-জন্তু সমূহে সেই নদীৰ পানীয়ে খায়
উম
সেই অ বিষো মানে প্ৰদূষিত পানীখিনি খাই সেই জীৱসমূহৰ মৃত্যু হৈছে আৰু উম অসম বা বিভিন্ন ঠাইৰ জীৱ জন্তু সমূহ বিলুপ্ত হোৱাৰ কাৰণ এটাও পানী প্ৰদূষণত আমি ধৰিব পাৰো
ধৰিব পাৰো হয়-হয়
হয়
এইটো বহুত ভাল কথা কৈছা তুমি বাৰু অ তাকে হেই সেয়াই আৰু আমি জনসাধাৰণে মিলি সেই কথাবোৰ চিন্তা কৰিব লাগে আৰু তেতিয়া আমি যে এই কামটোত যে হাত দিম আমি তেতিয়া আমি ওচ ওচৰ চুবুৰীয়া স-সকলক মানে তাত প্ৰীতিভোজ কৰা লোকসকলক আমি ক'ব লাগিব যে এ প্লাষ্টিক হওক তেনে কিবা জাবৰ-জোথৰ হওক নদীত পেলাবলে মানে হাক দিব লাগিব আৰু
হয়।
আমাৰ যি নতুন প্ৰজন্ম ছাত্ৰ-ছাত্ৰীসকলক আ তেওঁলোকক আচলতে যি শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰে সেই শিক্ষানু স্থানতো তেওঁলোকক সেই মানে পানীৰ পৰিষ্কাৰ কৰি ৰখাৰ বিষয়ে অলপ এ মানে বিশেষভাৱে মানে পাঠদান কৰিব লাগে কাৰণ পানীৰ প্ৰাণীৰ পাণ বুলি এ এখাৰটো কথা আছে হয়নে নহয় বাৰু? সেই কথাটোতো মানে একদম পূৰ্বৰ পৰাই চলি আহিছে সেইবাবে মানুহবোৰে অলপ কথাবোৰ ভাবি চিন্তি কাম কৰিব লাগে আৰু মানে লেত লেতেৰাবোৰ আচলতে এ তেনেদৰে পেলাই দিব নালাগে কাৰণ আৰু যি দাঁতি কাষৰীয়া অঞ্চলৰ মানুহসমূহ তেওঁলোকেও কিন্তু সেই নদী পানীখিনি কিন্তু অলপ অনিচ কৰে আক কেলে তেওঁলোকৰ ঘৰৰ যি-যি অলাগতিয়াল জাবৰ-জোথৰ তেওঁলোকে সেই নদীত পেলাই দিয়ে কিন্তু সেইটো কৰিব নালাগে আচলতে তেওঁলোকে ঘৰত এ ডাষ্টবিন ব্যৱহাৰ কৰি সেই ডাষ্টবিনত প্ৰথমে সেই জাবৰ জোথৰবোৰ মানে এ জমা কৰি যাব লাগে আৰু আজি আজিকালিতো সেই সুবিধা কৰিও দিছে চৰকাৰে যে মানে গাঁৱে গাঁৱে এনেকে গাড়ী যায় মানে অলাগতিয়াল বস্তু উঠোৱা মানে লেতেৰা বস্তু উঠোৱা জাবৰ জোঁথৰ উঠোৱা সেই গাড়ীসমূহত সেই জাবৰ জোঁথৰবোৰ দি দিব লাগে আৰু দি দিয়ে দিয়াৰ পিছতো তেওঁলোকে সেই জাবৰ জোথৰবোৰ ত এক মানে নিৰাপদ স্থানলৈ লৈ যায় প্লাষ্টিকসমূহ মানে আকৌ পুনৰ ব্যবহাৰ কৰিব উপযোগীও কৰি তোলে বুলি মই শুনিছো বাৰু অ সেইবাবে সেয়াই আৰু মানুহবোৰে চিন্তা কৰিব লাগে আৰু মানে যদি চিন্তা নকৰে মানে আচলতে কি হ'ব আৰু তেতিয়া আমি নিজেই মৃত্যু মুুখত আচলতে সেইয়াই আৰু অ কওক আপুনি
মেইন কথা মানুহ বিলাক নিজে সজাগ হোৱা উচিত আৰু মানুহ বিলাকে এতিয়া বিভিন্ন ধৰণৰ গুটখা আদি খাই পিকসমূহ সেই নদীতে পেলায় বা বিভিন্ন নলা নৰ্দমা সেইবিলাক ঠাইত পেলায়
হয়-হয়
আৰু বিভিন্ন মানুহে উম শৌচ প্ৰসাৱ কৰি তাতে পৰিষ্কাৰ হবলে সেই নদীতে নদী পানী ডাইৰেক্ট নদী পানী ব্যৱহাৰ কৰক বেলেগকৈ আনি ব্যৱহাৰ কৰক কিন্তু ডাইৰেক্ট নদীত ব্যৱহাৰ কৰিবগে নালাগে বা নদীত গৈ পৰিষ্কাৰ হ'ব নালাগে।
উম
আৰু কাপোৰ কানি ধোৱা মেলাক বাৰু সেইবিলাক আজিকালি
কম হৈছে নদীত ধোঁৱা বিলাক হয়
আৰু এটা কথা কি হয় এই জাবৰ জোঁথৰবোৰ সমূহ যেতিয়া পানীত পেলাই দিয়া যায় তেতিয়া সেই মানে নদীত পেলাই দিয়া যায় নদীৰ যি ভূপৃষ্ঠল তেতিয়া সেই গেটবোৰ মানে জমা হয় হয় কি হয় ভূ মানে নদীৰ সেই মাছ ভাগটো মানে কি হয় বাম হৈ গুচি যায় মানে তাৰ ফলত পানীসমূহ, সেই নদীত ধৰি ৰাখিব নোৱাৰা হয় ওচৰ-চুবুৰীয়া মানে বানপানীৰ সৃষ্টি কৰা নিচিনাই এটা হৈ যায়। কথাটো উম, সেইবাবে সেইসমূহ মানে জনসাধাৰণে সেয়া মই কৈয়ে আছো টো, প্ৰতি বাৰে-বাৰে যে জনসাধাৰণে সেই বিষয়ে মন দিয়া উচিত আৰু চৰকাৰেও তাৰ, বিশেষ মানে হেৰি, লাভ কৰি, মানে পদক্ষেপ লৈছে বাৰু সেয়াও লোৱা নহয় কিন্তু হ'লেও, মানে চৰকাৰেতো অকলে একো কৰিব নোৱাৰে হয় নে নহয় বাৰু? আমি জন সাধাৰণেহে, এ, সকলো জনসাধাৰণ যেতিয়া ইজনে সিজনে কথা চিন্তা কৰিম, তেতিয়াহে সকলো কাম হৈ উঠিব।
হয়, আজিকালি বাৰু চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে। উম, পানী, পানী প্ৰদূষণ কৰিলে ছয় বছৰ পৰ্যন্ত জেল আৰু পাঁচ লাখ টকা তেনেকুৱা নিয়ম উলিয়াইছে বাৰু।
উম, উম। হয়, হয়।
হয়।
উম, তাকে আৰু সেয়াই কাৰণটো আপোনাক মই, সেই, সেই প্ৰীতিভোজৰ কাৰণে নিমন ন্ত্ৰণ জনালো আৰু সেই এক কু-কাম কৰিবলৈ মানে, যে যাম, তাতো আপুনি হাত, হাত আগবঢ়োৱাৰ বাবে বাৰু আম, এই চিৰকৃতজ্ঞ তজ্ঞ বাৰু দেই, তাকে অ', বাৰু হ'ব দিয়ক আজ জুলে আমি প্ৰীতিভোজৰ দিনা একেবাৰে লগ পাম
হয়।
হ'ব দিয়ক।